ঔ
হেল্ল'
অ', কি কৰিছা, আজি দেখোন দিনটো খবৰেই নাই।
আজিৰ দিনটো খবৰে নাই, মই তোমাক পুৰা ষ্ট'ৰিটো কওঁ ৰ'বা, মই এ এত ফাৰ্ষ্ট মই এইটো ৰুমত আহিছো, আহি পেলাই এইয়া বিজুলী বাতি অন কৰিছোঁ বিজুলী বাতি অন কৰি মই এয়া মেজ খনত বহিছোঁ মেচখনত বহি এ মই তোমাৰ লগত কওঁ কালি অ' কালি মই কালি ষ্টৰিটো কওঁ।
কি ষ্টৰি কালিৰ?
কালি মই ৰাতিপুৱাটো কালি ৰাতিপুৱাৰ পৰা কৈছো চোৱা কালি ৰাতিপুৱাৰ পৰা প্ৰথমতে মই অংকুৰ লগত চাৰে আঠটা বজাত ওলাই গ'লো চাৰে আঠটা বজাত ওলাই গৈ পেলাই মই অংকুৰে খেত্ৰি যাব মোক কৈছে মই তোম নমাই থৈ যাম।
অ', তোমাৰ কালি পাৰ্টি এ এটা আছিলে কৈছিলা ন', তোমাৰ যে কালি মিলি ঘৰত পা
পাৰ্টি আছিলে, উম উম সেইটো কৈছো তাৰপিছত তাতে সিহঁতৰ ঘৰ মোক নমাই থৈ গ'ল নমাই থৈ গৈ পেলাই মই সিহঁতক বিচনাতে পাইছো আঠুৱা তলত
ত', ইমান সোনকালে গৈছা সিহঁতে গম নাপাই নেকি?
নহয় নহয় তাহাঁতি মিলিয়ে জানে। যে মই আহিম বুলি কিন্তু সিহঁতি লেট লেকে শুৱে সিহঁতি দশটালৈকে শুৱে মইতটো টাইমতহে যাব লাগিব মই আৰু কাৰো লগত যাব নোৱাৰো নহয়। অংকুৰ গ'লেই মই যাব পাৰিম। তাৰাছত আৰু অংকুৰে কৈছে ব'লা মা মই তোমাক থৈ আহিম, মই ধুনীয়াকে গেট খুলি সোমাই গৈছো মিলিক দৰ্জাখন খুলিছো দৰ্জাখন খুলি এন জি অ'। জনীক সুধিছো বাইদেউ উঠিল নে? কৈছে নাই বাইদেউ শুই আছে দিয়ক মই কৈছো দিয়া হ'ব মই ভিতৰলৈকে যাওঁ ভিতৰলৈকে গৈ চাও ধুনীয়াকে আঁঠুৱা তলত শুই আছে তাই অবাক হৈ গৈ কৈছে বেবী তই আহিলি মই কৈছো অ', মিলি মই আহিলো দে তাৰপিছত মনতটো তাই কৈছে এ বহা বহা একো নহয় বহা মই অলপ হেৰি চিলেকচনৰ কাম আছে মই জচ ফিল্ডৰ পৰা আহো অ', আজি চিলেকচন আছে ক্ৰিকেটৰ মই যাওঁ দিয়া তুমি বহা। তাৰ পাছত আৰু মই এ চি অনে আছে
মাম্পিও গৈছে ন'।
মাম্পীটো ৰ'বা পুৰা ষ্টৰিটো মাম্পি ষ্টৰিটো শুনা তাৰ পাছত আমি কি কৰিলো অ', হেৰিয়ে অ মণ্টো দাই কৈছে কিনো বনাই থাকিবা তোমালোক অৰ্ডাৰ কৰি খাবা, নহ'লে হামদমত যাবা, মিলিয়ে কৈছে মদামত গৈ খাবি নে বেবি মই কৈছো হমদামত নাখাও দে এটা কাম কৰিম মণ্টো দাই কি কৰিলে
হামদাম ক'ত আছে অ'? মইটো নতুন নাম শুনিছো।
অংকু কলেজৰ কাষত গুৱাহাটী কমাৰ্চ কলেজৰ কাষত হামদাম অংকুৰ কলেজ গুৱাহাটী কমাৰ্চ, কাষৰখন হামদম। ফ্ৰণ্টতে ফ্ৰণ্টতে। ফ্ৰণ্টত নহয় কলেজৰ চাইডত অপজিত চাইডে। অ', অপজিত চাইডে নহয় কলেজৰ চাইডে। কলেজৰ চাইডে কলেজৰ চাইডে অ', তাৰপিছত আৰু তাৰ সে তাতে গৈ আমি নোখোৱা কাৰণে বাবুৱে কি কৰিলে নিহালে সেয়া কৰিলে বিৰিয়ানী অৰ্ডাৰ দিলে বিৰিয়ানী অৰ্ডাৰ দি ধুনীয়াকে ঘৰত আহিলে ঘৰত আহোতে আমি তিনটা খালো। খোৱাৰ পাছত তাই ক'লে বেবী এতিয়া অকমান ৰেষ্ট লও বলো মই কৈছো ৰেষ্ট লোৱাতে এটা কাম কৰো ব'ল মাম্পিতালৈকে যাওঁ। মাম্পিতাটো বহুত দিন হ'ল যোৱা নাই আৰু তইতো ফেঞ্চি বজাৰ যাবিয়ে
অ', তুমালোক আকৌ মাম্পীহঁতৰ ঘৰত গৈছা।
অ', তাৰ পাছত আমি কি কৰিলো? মাম্পিহঁতৰ ঘৰত আহিছো, তাৰমানে কেনেকে আহিলো মাম্পিহ ছুটি হয় উ তিনিটা বজাতহে ঘৰ পায়হি তাই, তাৰ পাছত আমি কি কৰিছো চাৰে তিনটালৈকে ধুনীয়াকে মিলি ঘৰতে খাই বৈ আমি শুলো খাই বৈ চাৰিটা চাৰিটাৰ পিছত আমি ওলাই গ'লো মাম্পিটো ছাৰপ্ৰাইজ তাৰ পাছত আৰু ৰাজুৰ মাক ব আছিলে ৰাজুৰ মাকে আৰু ধুনীয়াকে মাতিছে মাতাৰ পাছত আমি মাম্পি ৰুমলৈ গ'লো মাম্পি ৰুমতো ঠিক ঠিকে আছে কিন্তু এ আৰু অলপমান সৰু
তাই মই জানো মম্পিৰ ৰুমত মই গৈ পাইছো এয়া তাই তাই কিন্তু সিহঁতৰ ঘৰত গ'লে বেয়া পায়।
কাৰ ঘৰত অ', বহুত বেয়া পায় মানে কি জানা মাম্পি নামাতে ন' ইফালেও নামাতে ইফালেও নামাতে সেইকাৰণে মাম্পীয়ে কৈছে বেবী মোৰ, বেবী মোৰ মানুহ নি বঢ়াম ক'ত মই?
নহ আগতে নাছিলে সেনেকুৱা এতিয়া সেনেকুৱা হৈ গ'ল, মাটিখিনি বিক্ৰী কৰাৰ পিছত সেনেকুৱা হৈ গ'ল আগতেতো সেনেকুৱা নাছিলে।
বিক অ', মাটি খিনি বিক্ৰী কৰাৰ পাছত তেনেকুৱা অৱস্থা হৈ গ'ল তাৰ পিছত আৰু এতিয়া কি কৰিম? কি কৰা পাছত আৰু আমি আৰু গুচি আহি তাতে ক'লে দে এতিয়া কি খাবি ক কি খাবি ক' আমি কৈছো কি খাম ৰে একো নাখাও আমি ধুনীয়াকে বিৰিয়ানী খাই আহিছো আৰুনো কি খাম? হেল্ল'।
অ', কোৱা শুনিছো দিয়া কোৱা।
খাই আহিছো আৰুনো কি খাম তোৰ তাত নালাগে দে মাম্পী একো কৰিব নালাগে আমি আইচক্ৰিমে খাম দে তাৰপিছত কৈছে আইচক্ৰীম বাদ দিয়াচোন, মই তোমালোকক কিবা অৰ্ডাৰ কৰি খুৱাম দিয়া। আমি কৈছো বিৰিয়ানী খাইছো আমাৰ পেটত ঠাই নাই মাম্পি তাৰপাছত তাই জবৰস্তি দিছে, জবৰদস্তি অৰ্ডাৰ কৰি কৰি আনিছে
কালি তাকে অঞ্জুৱে কৈছে কালি দিনটো বাইদেউৰ ফোন নাই কিয় বুমনি মইতো তাইৰ লগত কথা পাতিয়ে আছো মই কৈছো ময়ো কৰিছো ৰ'বা তাই উঠোৱা নাই তাৰপাছত মই কৈছো অত তাইৰ আজি পাৰ্টি আছিলে নহয় তাইক আগদিনাই কৈছিলে মোক অংকুৰ লগতে ওলাই যাব বোলে তাৰপিছতে সেইকাৰণে চাগে তাই আজি দিনতটো ফোন কৰা নাই।
আমাৰ আৰু তাৰপিছত মাম্পীয়ে মোৰ বাৰ্থডেত অহা নাছিলে মাম্পীয়ে আগতেই কিনি থৈ দিছিলে মোৰ কাৰণে বেগ এটা, চিলিং বেগ এ আৰু কাপোৰ কালি মিলিৰ বাৰ্থডে বুলি মিলিৰ বাৰ্থডেটো কিনিছে মোৰ কাৰণেও এযোৰ ৰ বোলে কিনিলে, কিনাৰ পাছতো তাই মোক আমাক কৈছে ইয়াতে পিন্ধি চোৱাচোন ইয়াতে পিন্ধি চোৱা আমি কি কৰিছো হ'ব দিয়া হ'ব দিয়া ধুনীয়াকে হ'ব আমাৰ তাত ধুনীয়াকে হ'ব এম চাইজ ন', মাম্পি পি এম চাইজ ন' মাম্পীয়ে কৈছে অ', বেবী এম চাইজ আমি কৈছো অ', হ'ব আমাৰ ধুনীয়াকে হ'ব। গ'ল কথা গ'ল আমি ঘৰলে আহিলো ম মিলি ফেঞ্চি বজাৰ সোমালে ফেঞ্চি বজাৰ সোমোৱাৰ পাছত এইখিনি পৰা ভিন্দই মোক লৈ আহিলে ফেঞ্চি বজাৰৰ পৰা তাৰ পাছত আৰু এতিয়া কি কৰিব? কি গ'ল কথা গ'ল ঘৰত আহি পিন্ধি চালো মোক না ভৰিখন দেখা পাবা তুমি মোৰ নে পুৰা ডিঙিৰ পৰা এইটো তলত আহি গৈছ।
কি হয় হয় কি।
কুৰ্তা আৰু পাজামা।
অ কুুৰ্তা অ কিয় এম চাইজৰ ইমান ডাঙৰ।
ৰিলায়েন্স ট্ৰেণ্ডৰ পৰা আনিছে ব্ৰেণ্ডেড বস্তুৰ এক চাইজ কম আনিলেও। ধুনীয়াকে হৈ যায়।
অ', এমৰ আৰু এম অ এমৰ মি ডায়ামৰ আৰু তুমি এক চাইজ সৰু আনিলে স্মল আনিব লাগিব।
মল আনিব লাগিছিলে অ', তাৰ পাছত আৰু এতিয়া মই কি কৰো মিলিয়েতো মোক ৰাতিপুৱা ফোন কৰি কৈছে বেবী মই যেতিয়া কাপোৰযোৰ পিন্ধি চাইছো মোক পুৰা ঢাক খাইছে মোৰতো হাঁহি উঠিছে মোক যদি ঢাক খাইছে তোকতো একদম নেদেখা হৈ গ'ল চাগে। বেবিক চাগে একদম নেদে হৈ গ'ল মই কৈছোঁ মিলি তুমি নকবা মই যেনেকে পিন্ধিছো মিলি মই ভাবিছোঁ কি। কৰোঁ এতিয়া চিলাব গ'লেও দৰ্জীয়ে মোক গ। গোটেই পইচা লৈ এযোৰ চুৰি পুৰা চুৰ নহয় নহয় এক্সট্ৰা এক্সট্ৰা নহয়। পুৰা চুট হয় তাৰপাছত।
এক্সট্ৰা এক্সট্ৰা নহয় পুৰা। চুট হয় কাৰণে তোমালোকৰ মানে কোৰ্ট কোৰ্ট ছেটৰ নিচিনা।
কৰ্ট ছেটৰ নিচিনা পুৰা পেণ্ট আৰু ওপৰৰ কুৰ্তাটো বেলেগ পেণ্টো বেলেগ। চেপাৰেট চেপাৰেট কিন্তু কালাৰ একেই। কম্বিৰ কালাৰ ৰং। এতিয়া চবৰে একে তাৰ পাছত গ'ল কথা গ'ল তেনেকে পিন্ধিলো পিন্ধাৰ পাছত আৰু এতিয়াতো আমাৰ নহয় মই ক'লো মিলি মোৰো। নহয় তাৰ পাছত আমি মাম্পিক মেছেজ কৰিলোঁ মাম্পিক ক'লো মাম্পি তুমি ইমান নাইন নাইন্তি। কাপোৰ কিনি দিছা আমাক তেনেহ'লে এইটোতো বহুত আমাৰ তাত হোৱাই নাই কি কৰোঁ । কৈ এটা কাম কৰা গধূলি তোমালোক দুইজনীয়ে যেনেকে পাৰা ওলাই আহা উলাই আহি। পেলে ৰিলায়েন্স ট্ৰেণ্ডলৈকে আহা ৰিলায়েন্স ট্ৰেণ্ডত। মই তোমালোকক যি লাগে অ তাতে তোমালোকক যি মন। দেই সেইটো সেইটো দামতে তোমালোকে ধুনীয়া এযোৰ লৈ লবা আহা অ। আমি গ'লো মোদী গৈ গৈ গৈ গৈ যেতিয়া গ'লো। তাৰ পাছত আৰু অ কি কয় মিলি মিলিহঁতৰ তালৈকে গ'লো মই।
আজি।
তালৈকে গৈ পেলাই অ মিলিহঁতৰ তালৈকে গৈ। আজি আজি কাপোৰটো এক্সেঞ্জ কৰিব লাগিব নহলে বহুত দিন হ'লে নিদিবও পাৰে তাৰ। পাছত আমি মিলহঁতৰ তাৰলৈকে গ'লো মিলিহঁতৰ তাৰলৈকে। গৈ পেলাই কাপোৰযোৰ এক্সচেঞ্জ কৰি চিংৰা চাহ তেনেকে। তোমালোকৰ জু ৰদতে খালোঁ মোৰ যাবলে মন আছিল কিন্তু আৰু। মই আহিম কেনেকে পাছত, তাৰপাছত আৰু কি কৰিলোঁ ধুনীয়াকে খুৱাই বোৱাই। বেলিয়ে কৈছে পাৰিবিনে, মই কৈছো অ হ'ব দে মই পাৰিম। তাৰ পাছত আৰু গৈ পূজাহঁতৰ তাতে নামি ললো অ', কিনি কিনিলো। ইমান ধুনীয়া হৈছে বুমনি এতিয়া, মোৰ এটা এম চাইজৰ। কি ধুনীয়াকে মোৰ এতিয়া হৈছে তাৰমানে কি ব্ৰেণ্ডেড কাপোৰ।
ব্ৰেণ্ডেড কাপোৰৰ চাইজ, এক চাইজ সৰুৱেই কিনিব লাগে কাৰণ ব্ৰে। ণ্ডেড মই তুমাৰ এতিয়া স্মল লগা হৈছে। হৈছে নহ, আৰু মোৰ ব্ৰেণ্ডেড কিনিলে এম, মোৰ ব্ৰেণ্ডেড কিনিলে এম। কিনিলেই হৈ যায়, এনেই মই এল কিনো, এনে মই এল।
তাৰপিছত আৰু সেনেকেই কিনিলোঁ, উম। তাৰপিছত আকৌ কাইলেতো আমাৰ ভাগৱত পাঠ ঘৰত। আমাৰ ভাগৱত পাঠ, অ', কাইলে আমাৰ দে মা-দেউতাৰ তি। থি সেই মা-দেউতা তেতিয়া আকৌ ভিনদেউৱে কৈছে তুমি সোনকালে আহিবা দেই, বুট মগু সেইবিলাক লৈ যাব। লাগিব, বুট মগু লৈ আহিছে, তাৰ পিছত আকৌ ৰিজুক দিলোঁ, মইতো নোৱাৰো। মোৰ কাইলে পাঁচ দিন হ'ব, মোৰ চাৰি দিন আজি।
অহ।
মোৰ চাৰিদিন, কাইলৈ পাঁচদিন, মইতো নোৱাৰো তাৰ পিছত আকৌ ৰিজুক দিলো, ৰিজুক দিয়াৰ পাছত আকৌ বাইদেউহঁতক ক'লো বাইদেউহঁত কাইলৈ হাইদৰা হাইদৰাবাদ গুচি যাবগে কুচুম বাইদেউ, পুতলি বাইদেউ মামু, মামুৰ দুটা ল'ৰা, গোটেই গোটেইবোৰ বাইদেউৰ মানে অকমান অ', গাটো দেখুৱাই আহিব বোলে, গাটো বেয়া লাগি থাকে।
তাকেই মই, মোৰ কথাও শুনা, মই আজি কি কৰিলোঁ।
অহ।
মই কৈছিলোঁ নহ আজি বৰদায়ে বৰদায়ে ভেৰা দিব আহিব। শৰাই দিব আহিব বুলি কৈছিলে ন', আজি মংগল চন্দী মন্দিৰত। বৰোদা গাড়ীখন কি ইমান ধুনীয়া বলেন' ব্লেক কালাৰৰ মোৰ মানে চাই পেলাই আৰু মানে পাগল হৈ গৈছো, ইমানেই ধুনীয়া লাগিছে কালাৰ একদম নতুন মডেল, তাৰপিছত ৰাতিপুৱা বৌ আহিলে ছোৱালীজনী আহি লে তাৰপিছতে মোক ফোন কৰিলে মই আজি সোনকালে কাম বন কৰিছো, কৰি মেলি উঠিছো, উঠি পেলাই মই বোলো যাওঁ বেয়া লাগে ন'। আৰু বহুত সেয়া কৰে, মৰম কৰে, তাৰ পিছত কৰি মেলি দিলো তাৰপাছত বৰদেই কলে ব'লা তোমাক আজি অফিছত থৈ আহো তোমাৰ নহ'লে দেৰি হৈ যাব আমাৰ কাৰণে সেনেকে কৈছে, তাৰপিছত আকৌ গোটেইবোৰে মিলি পেলাই উম গো গোটেইবোৰে মিলি পেলাই মোক থৈ আহিলে অফিচত, তাৰমানে শৰাইখন ৰাতিপুৱাহে দিলে আক' সন্ধিয়াহে ভাঙিব। আকৌ সন্ধিয়া আহিছে ছয়টা বজাত, আহি পেলাই প্ৰসাদ চসাদ ভাঙি পেলাই আকৌ আমাৰ ঘৰত আহিছে, প্ৰসাদ লৈ আহিছে, প্ৰসাদ বিলাক খালো। ক, সৰু কুকুৰ এটা আছে সিহঁতৰ পাগ ইমান ধুনীয়া একদম সৰু সিটো আমাৰ ঘৰত দৌৰি ফুৰিছে, জ্ঞানৰ কি ফূৰ্তি, ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে দৌৰি ফুৰিছে। মোৰ লাগে ভয় সিহঁতৰ ভয় নালাগে, এতিয়া ক'ব ধৰিছে অ', মা, অ', মা মোক এটা দিবা হা এনেকুৱা দিবা হা বৰ' আংকলক ক'বা হা পোৱালি দিলে মোক
হা হা। অপনি বৰ' মানে সেই বৰদা যে আমাৰ ঘৰলে আহিছিলে সেই বসু দা, আচ্ছা বৰোদাক মই কেতিয়াও দেখা খাই নাই আৰু মতাও নাই, নাই মই কেতিয়াও মতাই নাই, কথা পতাই নাই বৰোদাৰ লগত বা তুমি কেতিয়াও চিনাকি কৰি দিয়া নাই।
না বৰদাক মই তোমাক কোৱাই নাই ন'। নাই দেউতা আমাৰ তিথিত অহা নাই নেকি বৰদা আহিছে যে আমি গ্ৰুপত যে যাওঁ ফটো বিলাক দেখা বৰদাক, সেই সেইটোৱে বৰদা। এতিয়া নাই বৰোদা ৰিটায়াৰ হ'ল। অ', চাপৰকে অ', অকমান চাপৰ আৰু। অ', তমই সেয়া হ'ল। এতিয়া ৰিটায়াৰ হৈ গ'ল এতিয়া নাই, কিন্তু তথাপিও অ', ৰিটায়াৰমেণ্ট হ'ল, ৰিটাৰমেণ্ট হ'ল তোমাৰ ফেব্ৰুৱাৰীত। অ', তুমি ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ফটো দেখিছিলা দিয়া বৰদাৰ লগত আমি যে কৈছিলোঁ আমি আজি বৰদাৰ আমাৰ ছেকচ্‌নৰ পৰা ফেয়ৰৱেল দিছো। সেই সেইজনে বৰদা আহ অ', আছে মনত তোমাৰ ফ ফটো দেখিলে মনত পৰিব।
বচু দা বৰদা চব একে একে নেকি দেখাত বুলি
নহয় বৰদাতটো উ বসু দাকতো তুমি চিনিয়ে পোৱা। বসু দাটো সেই যে অল ইণ্ডিয়াৰ ব্যাম উম নহয় নহয় দেখাত একে নহয়। তাৰমানে চব ট্ৰাইবেল মানুহবিলাক অকমান দেখাত একে টাইপ নহয় নহয় কিন্তু ইমানো নহয় একে উম বস্তু তাকটো আজিকালি দেখাও নাপাও, নামাত তও মাতি মানে দেখা নাপাওৱেই ধৰা গাড়ীখন দেখা পাওঁ আৰু কেতিয়াবা।
এদিন খালি আমি দেখা পাইছিলোঁ হেৰিত এয়া মিলিহঁতৰ সেইখিনিত, ৰেডিঅ' চেণ্টাৰ
অ', তুমি কৈছিলা, তুমি কৈছিলা।